হেল্ল'?
শুনিছা?
অ' শুনিছো তুমি শুনিছানাই?
মই শুনিছো শুনিছো তুম কি কৰি আছিলা?
এয়া বানাতে বহি আছো মোৰ মই ধূপেটাল মানে লগাই থছিলো মোৰ ওচৰলৈ ন'হা। এ ইমান মানে দিগদাৰ কৰিছে নহয় একদম পেটত ধৰি গৈছে মই
এ এ একেবাৰে বাহিৰৰ ওচৰত নলগা মানে দেই। এই বহুত এফেক্ট কৰি দিয়ে তোমাৰ একদম মূহ লগালে মাখিলৈকে মৰি যায় সিমানে কৈছো আৰু মই।
মই চকীখনৰ তলতে দি থৈছিলো দেখোন নোৱাৰি দেখোন।
নোৱাৰি নোৱাৰি এই অলপ আঁতৰত লগাব লাগে অকমান প্ৰভাৱটো পোৱাকে আৰু।
আহ আহ।
একেবাৰে শেষলৈকে জ্বলালে তোমাৰ মানে হেৰি হৈ যায় যথেষ্ট হেৰি হয়। বহুত বিষাক খবৰ তোমাৰ ভালেই গৰমেহে অলপ জোৰলা কৰিছে আৰু চবকে কৈছে বাৰু মোক নহয় বাৰু। সেইটোয়ে আৰু বাকী তেনেকুৱাকে স্বাস্থ্য পাতি ঠিকে আছে বাৰু দেই। বাকি পানী খাই থাকিবা দেই গৰ গৰম যি পইচাদম পানী খাবা।
পানী অ' পানী নাখালে তোমাৰ ডিহাইড্ৰেশ্যন হৈ যাব ন'।
অ' ডিহাইড্ৰেশচন হ'ব আৰু সেই ৰাতিপুৱা উঠিয়ে তুমি ৰাতিপুৱা বড টো ডিহাইড্ৰেট হৈ থাকে ন' ৰাতিপুৱা পানী খাই দিবা ঠাণ্ডা পানী আৰু সেই উম, টেঙা যা তেীয় বস্তুবোৰ খাই থাকা মছলাজাতীয় ইমান নাখাবা তেল চেলবোৰ।
আহ।
পানী দিয়া ভাত খাল মই আজি ৰাতিপুৱা পানী দিয়া ভাত খালো এক চাত।
আচ্ছা।
পানী দিয়া ভাত আকৌ তোমাৰ মানে কি হ'ল অলপ পনও আছিলে ঘৰত বাৰু খাদ্যতো সেই মায়ে খাৱলও বনাই থৈছিলে মানে।
অ'।
আজি জোখত পৰি গৈছে ৰাতিপুৱা নেমু অ' নেমু টেঙা খাৰলি তোমাৰ আলু পিটিকা।
উম,
আৰু পিয়ঁয়াজ তেনেকে খাইছো আৰু ৰাতিপুৱা ধুনীয়াকে এসজ ভাল হৈছে বাৰু খাই।
এই এইটো তোমাৰ কিহ শুনিবা দেই তোমাৰ যেতিয়া আমাৰ পথাৰত লাগি থকা হয় খে লাগি থকা হয় ন'। তেতিয়া তুমি কি কৰিব লাগে এই হেৰিয়াত আটো এনেকে মানে পানী দিয়া ভাত দি থ'ব লাগে। হাতটো ৰাতিয়ে পানী দি থ'ব লাগে তাৰপিছত তমাৰ তাৰ লগতে তুমি পথাৰৰ পৰা আহি পেলা বাহৰ গাজৰ চাটনি খাৰলি তাতে অকমান তেল দি পিয়ঁয়াজ দুটুকুৰ লৈ পেলাই খাবা আৰু মই কৈছো তুমাক।
হয়, হয়, হয়। এ এতিয়া তোমাৰ এইবিলাক আমাৰ গাঁওৰ মানে আমাৰ এটা হেৰি নহয় জানো আচলতে ক'বলৈ গলে আমাৰ গাঁৱৰ এটা মানে ইমচন বুলি কব লাগ মানে হয় নে নহয় বাৰু।
হয়, হয় একদম মানে গাঁৱলীয়া আৰু এটা বহুত
অম অম গাও মানে তোমাৰ আৰু এইবোৰ আচলতে কিছুমান এতিয়া তোমাৰ চহৰীয়া লোক বিলাকে এইবিলাক দেখিলে কি এৰিতেটিন দিস্কেছ তিং ক'ব পাৰে কিন্তু মই এইটো বিশ্বাস কৰো প্ৰত্যেকটো বস্তু আমাৰ আত কিন্তু এ আমাৰ গাঁৱলীয়া মানুহ বিলাকক কিন্তু কাৰ কাৰু কাৰ্যৰ কাষত কিন্তু বা পিছফালে কিন্তু বহুত ডাঙৰ বি জড়িত‌ হৈ থাকে গম পাইছা।
একদম বহুত ডাঙৰ বেছি বিজ্ঞান এতিয়া তুমি। পইতা ভাতৰ কথাকে কোৱা যিটো তোমাৰ ৰাতিয়ে তুমি ভাতত পানী দি থোৱা ন। সেইটোৱে তুমি সেইটো খাই পেলাই তুমি ৰাতিপুৱা দিনৰ দিনো কাম কৰি থকা তোমাৰ গেছ জাতীয় কো সমস্যাই নহয় পাত ঠাণ্ডা পৰি থাকিব।
উম,
তেওঁ আজিকালি যিটো মানে অৱস্থা। হৈছে নহয় মানুহৰ সেইটোত মানে হেৰি কৰিব নোৱাৰি এইটো ভাল খাদ্য। হ'লেও মানে মানুহৰ পুৰা একদম পেটৰ পূৰা অসুখ কিবা কিবি হৈ যাব।
হয়, হয়, হয়, এতিয়া আকৌ তোমাৰ এই উম, উম, আজিকালি তোমাৰ আকৌ আমাৰ তোমাৰ এই টেঙাৰ ক্ষেত্ৰত আমি ধৰা এতিয়া যিমানবোৰ ব্যৱহাৰ কৰোঁ ঠেকা টেঙা পৰা ধৰি নেমু টেঙাই এই বিলাকৰ কথাাই কৈছো আমাৰ গাঁৱৰ হয় নে নহয় গ আমাৰতো এনেকুৱা খাদ্য। খাদ্যবিলাক তোমাৰ সময় পৰিস্থিতি বা ঋতু অনুসৰি খাদ্য পৰি সলনি হৈ থাকে। মানুহবলাকৰ লগতে চাওকঁ। এতিয়া আমাৰ তেনেকৈয় এ গাঁৱৰ ক ক্ষেত্ৰত চাবা এতিয়া চহৰৰ ক্ষেত্ৰত। তুমি চোৱাচোন এটা চহৰৰ ক্ষেত্ৰত বাৰু তোমাৰ আজিকালি। তাত যিমানবোৰ খাদ্য পাচলি ব্যৱহাৰ কৰা হয়। বাৰ মাহে বাৰ মাহে কবি। বাৰ মাহে জাতি লাওঁ আজিকালি এতি এতিয়াও মূলা, মূলা নিচিনা খেতি। থকা দেখা পোৱা গৈছে, হয়নে বাৰু কথাখিনি। এতিয়া এই গ্ৰাম্্য এটা কথা মানে তোমাৰ আৰু মোৰ মাজত এই কথাখিনি অকমান এটা আলোচনা। আমাৰ মাধ্মৰে যাব বিচাৰিছো যে গাঁৱলীয়া জীৱন আৰু নগৰীয়া জীৱন। মই আমি সৰুৰ পৰা এটা কথা শুনি আছো বা আমাক কৈ থাকে যে। ভগৱানে বোলে গাঁও সৃষ্টি কৰিছিলে আৰু মানুহে নগৰ সৃষ্টি কৰিছে।
এই এইটো, এইটো তুমি যিটো কথা কৈছা ন। এই কথাটো এটা বহুত ডাঙৰ কথা চোৱা। আমাৰ ভগৱানে গা, গাওঁৰ সৃষ্টি কৰিলে মানে তোমাৰ এতিয়া আমাৰ বৰ্তমান সমাজত গাওঁ। গাঁৱত মানে গাঁৱত কি হৈছে মানুহ বিলাকে কেৱল। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰকৃতিৰ লগত যি সামঞ্জস্্য ৰা সি প্ৰকৃতিৰ লগত যিটো ভাৰসাইমত। ৰক্ষা কৰি থাকে কেতিয়াও আমি প্ৰকৃৃত। বেয়া ভাবি বা প্ৰকৃতিক বেয়া কৰি কেতিয়াও আমি মানৱ মানে মানুহে আমাৰ দৈনন্দিন জীৱনতটো আমি কেতিয়াও। আগবঢ়াই যাব নোৱাৰো। কিন্তু এই যে তাৰ পিছতে যেতিয়া মানুহ বিলাকে নিজৰ বিলাসীিকতা জীৱনলৈ আহে যে তিয়া ষ্টেডাৰ্ মেইনটেইন কৰিব যায় মানু বিাকে তাৰ পিছত যেতিয়া বেছি সা, সুবিধা বিচাৰিবলৈ যায় মানুহে যেতিয়া মানে আমাৰ গাঁৱত যিখিনি মানুহে বাস কৰে সেইখিন সদায় কাম কৰি খোৱা মানুহ তেওঁলোকে কাম নকৰিলে সেই তেওঁলোকৰ পেটলে ভাত নাযায়। গতিকে তেনেকুৱা এটা অৱস্থা। স্থাৰ পৰা মানুহ বিলাকে যেতিয়া উন্নত জীৱন ধাৰণৰ বাবে যায় সা সুবিধা বেছি। তেতিয়া বিচাৰে তেতিয়াই এখন গাঁওৰ সৃষ্টি হৈ যায় আৰু চৰি গাঁওৰ নহয় গাঁৱৰ পৰা তোমাৰ নগৰৰ সৃষ্টি হয় আৰু নগৰত যে তেতিয়া মানুহবিলাকে গাঁৱত থকা যিবোৰ নিয়ম নীতি নিয়ম যেতিয়া মানুহে এৰিবলৈ আৰম্ভ কৰে তেতিয়া তুমি নগৰ বুলি ক'ব পাৰিবা কাৰণ। এতিয়া গাঁৱত কি আছে গাঁৱত এ, এঘৰ এটা চুবুৰীত যদি এঘৰ মানুহ যদি পাচলি হয়। হয়তো সেই মানুহ ঘৰৰ পৰাই পাচলি নি পেলাই এটা দিন সেই চুবুুৰীটো চলি যাব। ঠিক তেনেদৰে এটা মৰম আৰু। মিলা প্ৰীতিৰ মাজেৰে তেওঁলোকে নিজৰ জীৱনটো অতিবাহিত কৰে। কিন্তু আমি চহৰত আকৌ তেনেকুৱা ধৰণৰ কোনো মিলা, মিচা, মিলা প্ৰীতি আমি দেখিবলৈ নাপাওঁ। কাৰণ তাৰ মানুহসি খিন মনটোত ঠে মনোবৃত্তি হয় আৰু আপোন পেটয়াা হয়, মানে তেওঁলোকে নিজ নিজৰ ভালৰ বাহিৰে বেলেগৰ কথা চিন্তা কৰিব নোৱাৰে গতিকে তুমি এই যিটো উক্তিটো ক'লা যে, ভগৱানে গাও সৃষ্টি কৰিলে নগ মানুহে সৃষ্টি কৰিছে হয়, কিছুমান ধূৰ্ত্ত কিচ কিছুমান মানে তোমাৰ কিছুমান অজ্ঞানী মানুহ, অজ্ঞানী মানুহ বুলি নকওঁ। কিছুমান মানে তোমাৰ নেতিবাচক চিন্তা সম্পন্ন মানুহে কিন্তু এই নগৰৰ প্ৰতিষ্ঠা কৰিছে বুলি মই ক'ব পাৰোঁ মানে।
এতিয়া সেইটো স সেইটো তুমি আচলতে যোনখিনি কথা কৈছা নহয়, সেই কথা খিনিৰ পৰা মোৰ এতিয়া তোমাৰ অ এই দৃশ্যান্তৰ নামৰ এটা কবিতা মনত পৰিলে মানে মই পঢ়িছিলো এটা, অ দৃশ্যান্তৰ নামত এটা কবিতা আছিলে। কবিজনৰ নামটো কি আছিলে মই পাহৰিছো এতিয়া অলৰেডি, মানে কি হয় বহুত দিনৰ অ দৃশান্তৰ শব্দৰ অৰ্থ হৈ গল তোমাৰ পাৰ্থক্য। তাতে কবিজনে তোমাৰ আমাৰ এই গাঁৱলীয়া জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সেই পাৰ্থক্য কটো তাত কৈছিলে গম পাইছা নাই? তেতিয়া তাত মানে কবি জনে এনেধৰণ আৰম্ভ কৰিছিলে যে মই বিশ বছৰ আগতে এজন লোকক লগ পাই ছিলোঁ এই গাওঁখনৰ আলি বাটৰ এটা মূৰত তেখেতৰ তেখেত তেখেত কুকুৰীক সেই তোমাৰ মানে পূৰ্ণিমা ৰাতি যদি কুকুৰীক পূৰ্ণিমা ৰাতি কুকুৰীক ব্যক্তিজন কুকুৰী কণা নিজৰ বাটৰ চোতালতে ঘৰখন বিচাৰি পোৱা নাছিলে। জ জুপুৰি ঘৰটো বিচাৰি পোৱা নাই, মই তেখেতক দেখাই দিলোঁ মানুহজনে সুধিলে - কোন অচিনাকি বাটৰুৱা মানে আৰু তেনেকে মানে তেখেতক আপ্যয়ন কৰিছে মানে। কিন্তু বিশ বছৰ মূৰত সেই আকৌ জন মানে পিছত কথা কৈছো। সেই ব্যক্তিজন লগ পালে এটা ক মানে সাত মহলীয়া বিল্ডিঙৰ সন্মুখত ৰখি আছে। তেতিয়া সুধি তেতিয়া সেইজনৰ মানুহজন একেজন বৃদ্ধ লোকে সেই কবিক সুধিছে মানে যে কি কি বিচাৰি আছা? এইখন কংক্ৰিটৰ জংঘলত তুমি কি বিচাৰি আহিছা? ইয়াত কেৱল তুমি পা তুমি কেৱল কুবেৰৰ কুবেৰৰ কুবেৰৰ কেৱল ঘৰ পাবা ইয়াত। মানুহৰ গম পাইছা ইয়াতে তোমাক মোৰ মৰিব মৰিলেও কোনেও খবৰ লবলৈ নহা কিছুমান জন্তু পাবা। মানৱ জুপি কিছুমান জন্তু পাবা। মানুহে মানুহক শাস কৰা জন্তু পাবা আকৌ তোমাৰ সেইটো সেইটো কথা খিনি গ'ল বাউ মই মই মানৱীয় কথা খিনিলে আহিছো, সেইটো গ'ল। আৰু আৰু এটা মই কবিতা পঢ়িছিলো, তোমাৰ আহ এটা প্ৰগতিবাদী চিন্তা ধা ধাৰাৰ যোনটো কবিতা। আমি যোনটো কব পাৰো, জয়ন্তী যুগত আৰম্ভ হৈছিলে আমাৰ। ভবানন্দ দেৱ আছিলে নেকি অ' তেখেতৰ এটা ৰাজপথ নামৰ এটা কবিতা আছে। সেই ৰাজপথ কবিতাটোত সেই ৰাজপথ কবিতাটোত তোমাৰ ব্যাখ্যা কৰিছে সি সিয়ৰ নগৰীয়া জীৱনৰ তোমাৰ সেই ৰা দিনৰ সময়ছোৱাৰ নাটক খিনি আৰু ৰাতি সময়ছাত মূল নাটক খিনিৰ কথা হেই কৰিছে হয় নে নহয় বাৰু? সেই কথা সেই কথাখিনিক এটা গম গম পোৱা যে সৰল আৰু আমাৰ গ্ৰাম্য জীৱনৰ মাজত নগৰীয়া টিল মানে এখন মুখা স্বৰূপ পিন্ধি থকা মানুহ বিলাকৰ জীৱনৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে। যাৰ ফলস্বৰূপে, আজি আমাৰ গাঁৱৰ সহজ সৰল গ্ৰাম্য কৃষক সকলক বা আমাৰ সহজ সৰজ ল'ৰা ছোৱালী বিলাকক, সেই গাঁৱৰ চৰি, নগৰ অঞ্চলত সেই লোকসকলে আজিকালি ঠাট্টা কৰে আজিকালি। কিন্তু তুমি চাবলৈ যোৱা যে, এখন চট এখন চাৰ্টিফিকেটত কেৱল শিক্ষিত বুলি সেই নামাকৰণ পোৱা সেই ন লগাগৰীয়াসকলৰ কিন্তু তোমাৰ ব্ৱহাৰ বা সংস্কাৰৰ দিশত যদি চাবলৈ যোৱা কিন্তু শুন্য আজি
এইটো হয়, তুমি একদম উচিত কথা কৈছা এতিয়া আমাৰ বৰ্তমান সময়ত কিন্তু বহুত প্ৰবন্ধকাৰে এনেদৰে লিখে যে এই চহৰখনন হৈছে আমাৰ কংকিিতৰ হাবি স্বৰূপ অৰ্থাৎ আমাৰ লেখকসকলে ক'ব বিচাৰি যে আমাৰ চহৰ খনক মানে চহৰখনৰ নিচিনা এটা বেয়া বস্তু আমাৰ নাই বুলি কৈছে যে তুমি বৰ্তমান প্ৰ শিক্ষাপত্ৰ যদি চোৱা তমি বাস্তৱ জৱনত চোৱা আমাৰ গাও আৰু চহৰ অঞ্চলৰ মাজত কিমান ডাঙৰ এটা পাৰ্থক্য আছে বা ডাঙৰ এটা মানে ইমানে ডাঙৰ এটা ব্যৱধান আছে যে মানুহে চহৰ গাঁওবোৰ ভাঙি ছিঙি পেলাই চহৰ প্ৰতিষ্ঠা কৰিলে কিন্তু সেই চহৰে কিন্তু মানুহৰ মানৱ সভ্তা কে শেষ কৰিবলৈ গৈ আছে বৰ্তমান সময়ত যদি তুমি চাবলৈ পা এখন চহৰৰ বা আমি যি অঞ্চলত যি অঞ্চলত বাস কৰো সেই অঞ্চলৰ যি মহানগৰলৈ যদি দি যাওঁ বা আমি যদি আমাৰ টাউনলৈ যদি যাওঁ তাত যেতিয়াই তুমি ভৰি দিবা তেতিয়াই তোমাৰ এটা কি দুৰ্গন্ধ এটা প্ৰদূষিত হাৱা তো আমাৰ মুখত লাগিব আৰু সেই মুখত লগা হাৱাটোত পেটলৈকে তোমাক ধৰি যাব বৰ্তমান সময়ত মানে এই গাও অঞ্চলত কিন্তু কিমান ধৰণৰ প্ৰদূষণ হল তুমি বৰ্তমান সময়ত আমাৰ এতিয়া যি গাও অঞ্চল আছে তুমি গাও অঞ্চললৈ কেতিয়াবা আহিবা ইয়াত ফ্ৰেছ হাৱা বাবা তুমি একদম ইমান মুকলি হাৱা তুম মুকলি মনে থাকিব পাৰিবা ইয়াত তোমাৰ নতুন নতুন চিন্তাৰ বিকাশ ঘটিব কিবা কিবি ধেয় হব আৰু ইয়াত শান্তি আছে, পৰিয়াল পৰিয়ালবোৰ গাঁওৰ চুবুৰীৰ মাজত মানুহৰ শান্তি আছে গম পোৱা নাই কথাষ কিন্তু তুমি চহৰ অঞ্চলত দেখিবলৈ হ বা চহৰ অঞ্চলত কি হয় নিজৰ ঘৰ ত চাৰিটা মানুহ সেই চাৰিটা মানুহৰ মাজতে কিন্তু মিলা-প্ৰীতি নেদেখা সেই চাৰিটা মানুহে কিন্তু সদায় তুমি ডেইলি মানে, ৰাতি সদায় তুমি মানে, চহৰ অঞ্চলৰ পৰিৱেশটো এনেকুৱা যত মানুহে কেৱল ব্যস্ততাৰ উজুহাত দেখুৱায় হয়তো বহুত কিছুমান মানুহ ব্যস্ত হৈ থাকিব কিছুমানে ব্যস্ত উজোৱাত দেখুৱাই তেওঁলোকে পৰিবাৰক কেতিয়াও পৰিয়ালক তেওঁলোকে সময় দিব নোৱাৰিব সেইটো হিচাপত কিন্তু তুমি টকা পইচা অজস্ৰ পাব বা সুবিধা অজস্ৰ প বা চহৰ অঞ্চলত তুমি সুবিধাৰ কোনো সীমা নাই কোনো সংস্থাপনৰ কোনো সীমা নাই কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে সংস্থাপন আৰু টকা পইচা জনো মানুহক কেৱল শান্তি দিব পাৰে আমাৰ কিন্তু গাও অঞ্চলত কিন্তু আমি এই সুবিধাটো কিন্তু ডাৰ এইটো মানে এটা মই কওঁ যে, জীৱনৰ আটাইতকৈ ডাঙৰ মূল্যবান বস্তু এটো আছে সুখ শান্তি মানুহে যদি জীৱনত যদি নিজৰ পৰিয়ালৰ লগত যদি, তেওঁলোকে সুন্দৰভাৱে সহজা কৰি পেলাই থাকি যদি নিজে যদি শান্তিখিন যদি কেতিয়াও যদি গোটাব নোৱাৰে সেইটো তেনেকুৱা এটা জীৱনটো অনৰ্থক মই এই কথাখিনি ক'ব বিচাৰিছো যে, আমাৰ চহৰ অঞ্চলসম সমূহ কাটি পেলাই মানুহে কি কৰিছে মানে মানুহে এ এটা এটা প্ৰবচন আছে নহয়, তুমি সাগৰৰ পাৰত পৰি থকা তুমি তাৰ উজ্জ্বল শিলটোকে যদি তুমি আহ মানে লৈ গুছি আহা তেতিয়া কিন্তু তুমি এ সাগৰৰ গভীৰতাত থকা সেই মণিমুখ গোটা খিনি হেৰুৱাই পেলাবা মানে কি আমাৰ গাও অঞ্চলত যি কষ্ট যি মানুহে আমি গাঁওৰ মানুহ বিলাক কি কৰো নিজৰ ঘৰতে খেতি বাতি কৰো নিজৰ ঘৰৰ ধান খাওঁ আমাৰ ধান বাচি যায়গে বহুতখিনি ধান থাকি যায় কিন্তু চহৰ অ চহৰ- অঞ্চলত মানে কি ক মানুহ বিলাকে কেৱল এ উন্নত মানৰ জাতৰ বস্তু বিচাৰি বিচাৰি কেৱল বা সাৰ দিয়া পাচলি কিছুমান কিনি আহিব বা তেওঁলোকে নিজেই কোনো ধৰণৰ খেতি বাতি কৰিব নিবি সি নিবিচাৰোতে নিবিচাৰো তেওঁলোকৰ মানে অৱস্থাটো ইমান এটা শোচনীয় অৱস্থা হৈ যায় য'ত তেওঁলোকৰ মানে হাত ভৰি কোনোফালে নচলা হৈ যায় অচলা অৱস্থা হৈ যায় মানে
হয়
তেনেকুৱা কথা তুমি মানে যিটো কথা ক'লাানো যে গা চহৰ কাটি গাঁও বনাইছে এই কথাটো কোনো বহুত এটা যু মানে কি গাও কাটি চহৰ বনাইছে সেইটো এটা যুক্তিপূৰ্ণ কথা কিন্তু এটা
হয়, হয়, এতিয়া তোমাৰ এতিয়া এনেকুৱা এটাও কথা আছিলে নহয় যে এ এ গাঁৱৰ ফুলনি গুছি নগৰ হ'বনেে এনেকুৱা কিবা এটা আছিলে ন কথাখিনি এতিয়া আচলতে এই মই যোনটো প্ৰথমতে প উম প হেটো প প্ৰবচনটো কৈছিলোঁ যে গাঁও ভগৱানৰ